হয় অ, নমস্কাৰ।
হয় আপোনাৰ সময় হ'ব নেকি বাৰু মানে অলপ? আমি অলপ বিষয়ক লৈ হয় আলোচনা কৰিলোঁ হয় -হয় ঠিক আছে। ত' আজি আমাৰ আ বিষয়টো হৈছে আমাৰ আমাৰ অসমীয়া জাতিৰ মানে যোনটো আমি থলুৱা খাদ্য খাওঁ এই থলুৱা খাদ্যৰ বিষয়ে অলপ আমি আলোচনা কৰিম।
হু -হু
ত' আপুনি কি -কি থলুৱা খাদ্য খাই ভাল পায় আৰু সে থলুৱা খাদ্য বিলাকৰ মানে বনোৱা পদ্ধতিবিলাক ৰান্ধা পদ্ধতিবিলাক অলপ ক'ব পাৰিব নেকি
উম, হম। তো মানে এ থলুৱা এ আপোনাৰ মানে সেই আছে
হয়।
উম, মানে প্ৰধানতটো
মানে মোৰ মাততো বহুত মানে আৰু মোৰ মানে আহি আছে তো অসুবিধা হৈ আছে। যে অলপ কথা ক'ব
হয় ঠিক আছে আপুনি কৈ যাওক।
উম, ত'মানে প্ৰথমটো অ, আমি আমাৰ পিঠা এইবিলাক ভাল পাওঁ তাৰপাছত আহ খাৰটোতো আছে ন' আমাৰ।
হয়।
উম, খাৰ বিলাক মানে আৰু গাহৰি তিলৰ লগত গাহৰিটো ভাল লাগে তাৰপাছত আহ মুৰ্গী মাংসটো যেতিয়া মুৰ্গী কেনেকে কওঁ আৰু মানে বহুত ভাল লাগে আৰু লগতে হাঁহৰ মাংস আহ, কোমোৰাৰ লগত ভাল লাগে।
হয়।
আৰু বনাবওঁ বুলি কোৱা নাই মই মানে সিমান মানে পাকৈত ৰান্ধনি নহয়। সেইবিলাক ইমান বনাই পোৱা নাই যে সাধাৰণ বস্তুবিলাক বনাই পাইছো কিন্তু মানে সেইবিলাক বনাই পোৱা নাই সেইকাৰণে মই ক'ব নোৱাৰিম। পদ্ধতিটো পিঠা বনাব জানো বাৰু। গোটেইখিনি জানো, ৱাকী আপোনাৰ কওকচোন কি-কি ভাল লাগে?
হয় নিশ্চয় আপুনি এতিয়া অলপ আগতে উল্লেখ কৰি গ'ল মানে যেনেকৈ আপুনি অ, কোমোৰাৰ লগত আপুনি হাঁহ মাংস অ, খাই ভাল পায় তো সেইটোও মোৰ মানে বহুত প্ৰিয় মোৰ কাৰণে। এনেকৈ আপুনি আহ আমি কোমোৰা যোনটো আমাৰ কোমোৰাটো আমাৰতো বাৰিষা বতৰতহে আমি কোমোৰাটো লগোৱা হয়।
হম।
আৰু মানে চাং বনাই কিনি আমি যোনটো বাঁহৰ চাং, সেই বাঁহৰ চাংত আমি টো আ মানে খেতিটো কৰা হয় আৰু কোমোৰাটো ত' তাৰপিছত টো মানে বুঢ়া হৈ যায় অ, পা চাৰি মাহ, পাঁচ মাহ পিছত, ত' ত' আমিচ তিঙি আনি আমি আ আমাৰ পাকঘৰত বা আমাৰ ওপৰত কিবা এটা বস্তুত মানে এনেকৈ আজহুৱাইখিনিত আহ, থৈ দিওঁ আৰ থৈ দিয়া হয় আৰু। ত' তাৰপিছত কি কৰোঁ আমি যেতিয়া হাঁহ মাংস, হাঁহবিলাক হাঁহটো মানে বেছিকৈ আপোনাৰ শীতকালতহে বেছি হয় ভাল হয় খাব কাৰণে। শীতকালত কি হয় তেখেতসকলৰ মানে চৰ্বিবিলাক বেছি থাকে ত' মানে প্ৰায় আমি ক'ব গ'লেতো আ ডিচেম্বৰ বা আমাৰ যেনেকৈ উৰুকা হয় মাঘ বিহুত সেই উৰুকা দিনাখনেই বেছি খোৱা যায়। ত'আমি তেতিয়া আ যোনটো আমাৰ কোমোৰাটোক আমি কাটি লওঁ সৰু -সৰু এনেকা সৰু -সৰু সৌ কাটি লোৱাৰ পিছত আমি তাৰ আগতে আমি হাঁহ মাংসটো আমি ভালকৈ ধুই আ, পানীৰ লগত ধুই আমি আ, পিয়াজ যোনটো আমাৰ আদা, নহৰু আৰু তাৰ উপৰিও আমি আ, কেঁচা জলকীয়া বা যিকোনো মানে ৰঙা জল কীয়া যোনটো আমাৰ অ, পুৰা জলকীয়া অ, এইবিলাক ত, আমি দিয়ে কিনি ভালকৈ ভাজি লওঁ আৰু মানে মছলা - মছলিটো অলপ দিয়া যায় তাৰপিছত মানে আমাৰ অসমীয়া মানুহতো খুব কমেই মছলা খায় মছলা - মছলি অলপ হু কমে খায় ত' তথাপিও মানে আজি আজিকালি দেখা পাইছোঁ আমি মানে মছলা খোৱাটো আমি আৰম্ভ কৰিছোঁ আৰু মানে অলপ। ত' অলপ মানে জিৰা যেনেকৈ মিট মছলা বা জিৰা আৰু তাৰোপৰি গৰম মছ বা এইবিলাক দিয়া যায় আৰু অলপ। তাৰপিছত এইটো দিয়াৰ পিছত আমি ভালকৈ এইটো সিজি লওঁ মাংসটো তাৰপিছত আমি কি কৰোঁ আমি আ কোমৰাটো দি দিওঁ আমি যোনটো কাটি লোৱা কোমোৰাটো সেইটো দিয়ে দিয়াৰ পিছত মানে এইটো আমি ঢাকি থওঁ ঢাকি থোৱাৰ পিছত মানে তাতে মানে পানী জমা হয়, মানে কোমোৰাটো পানী থাকে বা মাংসটো পানী থাকে অলপ হ'লেও সেইটো পানী দি এইটো যোনটো আমাৰ কোমোৰা আৰু মাংসৰ পানী দি মানে অলপ- অলপ যোনটো ভাপ ওলায় এই ভাপ দি আমি সিজাই দিওঁ মাং - মাংসটো। তাৰপিছত ভালকৈ আমি আ, পানী দি দিওঁ পানীটো উতলাই দিওঁ তাৰপিছত আকৌ সিজাই যায়, সিজি যায় মানে। তেতিয়া ভালকৈ সিজি যায় তাৰপিছতে আমি এইটো খোৱাৰ কাৰণে এইটো মানে প্ৰস্তুত হৈ যায় আৰু খাবৰ কাৰণে, তো এনেকে বনোৱা হয়। মই যোনটো বনাওঁ আৰু মই নিজে বনায়ো ভাল পায় বাৰু ৰান্ধি এনেকা ত' এনেকা আৰু আপুনি কিবা আ মুৰ্গীৰ লগত বা আমি মাছৰ লগত যোনটো ঔটেঙা যোনটো মাছৰ টেঙা বুলি কয় আমি অসমৰ মানে খুব প্ৰিয় হয় এইটো খাদ্যটো ত' এইটো এটা থলুৱা খাদ্য হয় আমাৰ প্ৰিয় থলুৱা খাদ্য এইটো আপুনি খাই পাইছে নেকি?
অ, খাই পাইছোঁ।
চ' ভাল লাগে বহুত আৰু
মানে মই তাত কৈ এ আছে যে মানে আপুনি খাই পাইছে নে নাই নাজানো বাৰু জনাব মানে আমাৰ চেঙাৰ টেঙা বুলি যে কয় এইটোক আপোনালোকৰ ফালে কি কয় নেজানো?
নেজানো তে আমাৰ সেইটোটেঙা ভাল লাগে।
আৰু অ, সেইটো ভাল লাগে আৰু কিবা নাম আছিল ৰবক মই পাহৰিলোঁ আৰু মানে আৰু আম- আমৰ- আমেৰেও ৰান্ধে ন? আৰু অমৰা মানে সেই ৰান্ধে
হয়
সেইবিলাকতে মই বেছি ভাল পাও মানে এইটোতকে ঔটেঙাতকে
হয় নিশ্চয় আৰু আপোনাৰ এইটো কৰদৈ টেঙা আছে নে কৰদৈ?
অ
অ যোনটো লাগি যায় মানে গছত লাগে গুটিয়েই হয় এইটো, ত' সেইটো দি মানে মাছটো খোৱা যায় হেটো বহুত ভাল হয় খাবৰ কাৰণে মানে টেঙা টেঙা হয় আৰু তাৰোপৰি আপোনাৰ মেচকা টেঙা আমাৰ হে মেচকা টেঙা দি মাছ
ভাল লাগে, মানে তাৰে সেইটো মানে আঞ্জাটো ইমান ধুনীয়া হ'ল হয় মোৰ অসম মানে আমাৰ নিজৰ সেইটো হেৰি গৈছে হা
অ
আ আচ্ছা আৰু গাহৰি আপুনি খায়নে নাখায়?
হয় হয় গাহৰিটো অসমৰ জনসাধাৰণৰ কাৰণে খুব প্ৰিয় হয় মানে আমাৰ, অ গাহৰিটোতো মানে চবে খাই বুলিও মানে ক'লেও ভুল নহয় আৰু আজি কালি মানে চবেই খাই আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলতো খুব বেছি যি আমাৰ গাহৰিটো খোৱা যায় বা আ যেনেকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহবিলাক মানে যেনেকৈ গাহৰি খায় তাতকৈ মানে আমাক গাহৰিৰ প্ৰডাকশ্যনটোক কম হয় একচুৱেলি অসমত বা উত্তৰ পূৰ্বাঞ্চলত ত আমি তাৰ কাৰণে হয় আমি বাহিৰৰ ৰাজ্যৰ পৰাহে আমি আনিব লগা হয়।
আচ্ছা কিন্তু কিন্তু আজিকালি হৈছে ন মানে আহ বহুত মানুহে গাহৰি পালন কৰা হৈছে।
হয়
সেইকাৰণে ধৰি লওক উ যদি মানে আৰু মানুহ বিলাকে মানে সেইটো ভাবি মানে ধৰি লওক ব্যৱসায়িক হিচাপে লয় মানে গাহৰি পালন কৰে হয়তো সেইটো অসুবিধা মানে অ সমাধান হব পাৰে বুলি ভাবো সেইটো কাৰণে উম
হয় এইটো সমাধান কৰিবৰ কাৰণে আমাৰ চৰকাৰে বিভিন্ন আঁচনি দি আছে মানে যেনেকৈ গাহৰিৰ ফাৰ্ম খোলা ত সেইটোৱে আপুনি যেনেকৈ গম পাই চাগে আমাৰ যোনটো আমাৰ অসমৰ এটা কাউঞ্চিল আছে মানে বি টি চি যোনটো বি বড়োলেণ্ড বুলি এ হব তেন্তে এইটো একাউণ্ট তাতো মানে এটা পিক মিচন এটা বনাইছিলে ইনিছিভ এটা লৈছিলে মানে প্ৰত্যেক ঘৰে ঘৰে বা আপোনাৰ ডেকা গাভৰুবিলাকে এটা গাহৰিৰ ফাৰ্ম খুলিব পাৰে বুলি এনেকা মানে আমি আমাৰ উত্তৰ পূৰ্বাঞ্চলত বা আমাৰ অসমত আমি গা ৰিৰ যোনটো পালন পাচ পোষণ কৰা এইটো মানে বেছি কৰা আৰু পৰিমাণটো আৰু যাতে কি আমি আমাৰ অসমৰ বাহিৰতো বা উত্তৰ পূৰ্বাঞ্চৰ বাহিৰতো আমি ৰপ্তানি বা আমদানি কৰিব পাৰো এনেকোৱা আৰু ন সেইকাৰণে এইবিলাক মেচিনটো অনা হৈছে আৰু আপোনালোকে গমেই পায় চাগে মানে আমাৰ বেংক বিলাকো আমাক ঋণ দিয়ে বা এইবিলাক গাহৰি ফাৰ্ম খুলিবৰ কাৰণে বা যিকোনো পশুপালন কৰিবলৈ কাৰণে ত সেইটোয়ে অ কথা টো হ'ল আমাৰ মানে খাদ্যটোত গাহৰিৰ পৰাতো আমি বহুত খাদ্য বনোৱা যায় নহয় জানো
হয় হয়
অহ যেনেকৈ আপুনি আমি যেনেকৈ ঔটেঙাৰ লগত মাছ খাও তেনেকৈয়ে আমি আকৌ গাহৰিৰ লগতো খোৱা যায় ঔটেঙা সেনেকা দেখা পাইছো অ আৰু
তিলৰ বহুতৰ মানে পচ আটাইতকৈ পচন্দৰ তিলৰ লগত গাহৰিটো কিন্তু মই মানে গাহৰ ৰিটো আহ মানে সাধাৰণভাৱে এনে খাই ভাল পাওঁ ধৰি লওক আলু এইবিলাকৰ লগত মানে খাই পিনে ভাল পাওঁ সাধাৰণভাৱ মানে একদম শুকানকে ৰান্ধিলে বহুত ভাল লাগে মানে আঞ্জাটোত ক মানে শুকানকে মই ভাল পাওঁ তাৰ পাছ তত আৰু ভাল লাগে তিলৰ লগতো ভাল লাগে কিন্তু মই সি সিমানো ভাল নাপাওঁ আৰু যেতিয়া একদম আম ড্ৰাই ফ্ৰাই কৰে ন তেলত একদম মানে ডাইৰেক সেনেক ভাজে তেতিয়া বহুত বেছি ভাল লাগে।
হয় মানে শুকানকৈ আপুনি ফ্ৰাই কৰাটো কৈছে মানে তেলৰ লগত ভাজাটো হয়। আৰু মানে এটা কথা মানে গাহৰিত যেনেকৈ আমাৰ গাহৰি মাংসত চৰ্বি থাকে মানে তেল থা কে বহুত পৰিমাণৰ তো আমি বেলেগকৈ বাহিৰৰ তেল নিদিলে হয় আমি মিঠাতেল দি পিনি নাভাজিলেঁ হয় তাতে চৰ্বিটো মানে আমি তেলটো আমি তাতে তেল ওলাব পাৰোঁ আমি অলপ গৰম কৰি ত এনেকুৱা যদি আপুনি ৰান্ধে, গাহৰি মাংসটো যি কোনো পদ্ধি মানে যি কোনো শাক চব্জিৰ লগতে ৰান্ধে বহুত খুব মানে বহুত টেষ্টি হয় আৰু। সোৱাদ হয়, তো তাৰো পৰি গাহৰি মাংসটো আপুনি ক'লে আমি মেচকা টেঙাৰ লগত খাওঁ মানে টেঙা টেঙাকৈ মানে এতিয়া যোনটো গৰমৰ দিন ন, গৰমৰ দিনতো বেছিভাগতো মানুহবিলাক টেঙা খাই ভাল পায়। ত' সেইকাৰণে আমি আ মেজখা টেঙা লগত খাওঁ আৰু তাতকৈ বাঁহৰ গাজৰ লগতো খাওঁ আমি। এইটো থলুৱা খাদ্যই হয় অসমৰ। আৰু তাৰ উপৰিও হয় হয়।
বাঁহৰ গাজৰ লগত মানে মোৰ মানে
হয় নি হয় নিকি হয়ো। আগতে ভাল পাইছিলো, কিন্তু এতিয়া মই খাব পৰা নাই কিন্তু হয় আৰু ক'ব গলে ত, ‌যোনটো থলুৱা খাদ্য আমাৰ গাহৰিৰ লগত বনোৱা, এনেকৈ লাই শাক কৰ লগত মানে সকলোৰে প্ৰিয় হয় এইটো। ভাল লাগে, হয় লাই শাকৰ লগত যদি বনাই আৰু আপোনাৰ মানে আমি মাটিমাহ, দাইলৰ লগতো খাওঁ
মোন মোন মানে
লাই শাকৰটো অটাইতকৈ পচন্দৰ হয়, হয় কিন্তু মোৰ মানে কি কৰিছিল
আ মা
মামীয়ে মানে বনাইছিল মোৰ বাবে।
পালেং মানে হেৰি কৰি কিনে বনাইছিল, মানেকে বেলেগকে বনাইছিল হা কিন্তু তেতিয়াও ভাল লাগিছে মানে নতুনকে বনোৱা যেন হৈছিলে কিন্তু ভাল লাগিছিলে কিবা এটা।
হয় নিশ্চয়, আ তাৰোপৰিও মানে আমাৰ থলুৱা খাদ্য বুলি ক'লেতো, আমি মাছৰ লগত অমিতা আৰু অমিতাত মানে আমি অলপ এনেকা খাওঁ যেনেকৈ আমাৰ মাত ছৰ পিটো বা মাথাটো, সেইটো আমি আ অমিতা লগত খাৰ দি খোৱা হয় আৰু খাৰ দিওঁ হয় মানে সেইটোৱে আৰু ঢেঁকীয়া শাক আছে, যেনেকৈ জংঘলৰ পৰা কচু কচু ফুল আজি মই, এই প এই মাত্ৰ আমি কচু ফুল খালো মানে। হয়, হয়, ঠিক আছে ঠিক আছে সমাই গৈছে আ হয় হয় ধন্যবাদ।